হেল্ল'।
শুনিছানে?
অ', অ', শুনিছোঁ।
উম, কি কৰিছ?
আছোঁ আৰু এনেই, তই কি কৰি আছা?
মইয়ো এনেৱে আছোঁ, বাকী ভাত-পানী খালি?
ভাত নাই খোৱা, তই খালি নেকি?
নাই, নাই খোৱা নাই। বাকী ঘৰত ভালনে চবৰে?
অ', আছে আৰু ভালে, তহঁতৰ ভাল?
উম, আছে। তাকেই আজি এনেকুৱা এটা মানে কথা মনলৈ আহিল তই কেতিয়াবা সৰু কালৰ ফটোবোৰ চাইছনে?
অ', চাইছোঁ মানে কেতিয়াবা পুৰণি এলবাম সেইবোৰ খুলি চাওঁ। আৰু আ, মানে দেৱালত লগাই থৈ দিয়ে, সেইবোৰো চাওঁ চালে মানে এনেকুৱা লাগে মানে সেইটো সঁচাকৈ মানে মইয়ে আছিলোঁ নে আৰু সৰু কালৰ ফটোবোৰ চালে কিবা বেলেগ ধৰণৰে মানে অনুভৱ হৈ যায়।
উম। হয় দে মানে ফটো চালে এনেকুৱা লাগে কি মনটো একদম নষ্টেলজিয়া হৈ যায় আৰু কিন্তু কিছুমান সময়ত সেই মুহুৰ্তবোৰ মনতো পৰে এনেকে কি আগত এইখিনি সময়ত মই এইটো কৰিছিলোঁ, সেইটো কৰিছিলোঁ মই ভাবো কি পুৰণি বম বোৰ চাই থাকিব লাগে। আৰু যদি সঁচা কথা কবলৈ যাওঁ কিছুমান ফটো চাই মই ভাবো কি মই সঁচাকৈ এই সময়ত ইয়াতে আছিলোঁ নে, এনেকুৱা আছিলোঁ নে এনেকুৱা লাগে মানে।
অ', সেইটোৱে আৰু মানে বিশেষকৈ সৰুতে ক'ৰবালৈ যদি মানে ফুৰিবলৈ গৈছোঁ, সেইবোৰ ফটো যেতিয়া দেখা পাওঁ, তেতিয়া মানে এনেকুৱা লাগে সঁচাকৈ মই তাত গৈছিলোঁ নে কিন্তু সেই সেইবোৰ বস্তু মানে মনত নাথাকে ন এতিয়া মনত নাথাকিলে এনেকুৱা লাগে কি আমি সৰুতে গৈছিলোঁ তাত কিন্তু এতিয়া মনত নাই।
উম, সেইটোৱে মই সৰুতে কেইবাখনো জগা- জাগা গৈছিলোঁ কিন্তু এতিয়া ফটো দেখিলে ঠিকমতে মনত নপৰে। কি, কি কৰিছিলোঁ? কি, কি কৰা নাই কিন্তু এনেকুৱা লাগে কি অ' এইটো জোগাত গৈছিলোঁ মই অ' মানে জেগা ঠিন খৰ দেখিলে এনেকুৱা লাগে অ' এইটো জোগাত এনেকুৱা কৰিছিলোঁ কিন্তু মইতোক এনেকে ক'ব নোৱাৰো কি এই দিন এইটোত আমি এইটো জাগাত গৈছিলোঁ, সেইটো জোগাত গৈছিলোঁ, মই ভাবো সেইকাৰণে এলবম লাগে।
অ' সেইটো হয় আৰু সেইবাবে কেতিয়াবা এইটোও ভাবোঁ কি সৰুতে কেৱল মানে এই ফটো ফটোবোৰ মানে তুলিবলৈ নহয় ভালদৰে মুহুৰ্তবোৰ মানে অনুভৱ কৰাতোও মানে বে বেছি জৰুৰী আছিল আৰু সৰুতে ফুৰিবলৈ যাবই নালাগে আচলতে মানে ডাঙৰ হ'লেহে মনত থাকে সৰুত মানে আমি গৈছোঁ যদিও এতিয়া মনত নাথাকে, মানে এতিয়া মোৰ সেনেকুৱা লাগে।
উম' হয় কিন্তু দেই আৰু তই এটা মানে কথা এটা কওঁ মই আগতেটো তোৰ মোবাইল ফোন নাছিল আগতে অমি সেই সময়ত ফ ফটো তুলিবলৈ আমি কেমেৰাই ব্যৱহাৰ কৰিছিলোঁ। আৰু এতিয়াহে মোবাইল আহিছে কিবা আহিছে তই আজি ফটো উঠিবি ৰাখি থৈ দিবি কিন্তু কেমেৰাত কেতিয়াবা কি আছিল ফটোবোৰ নোলালে অ' দিলিটে হৈ থাকে সেইকাৰণে এতিয়া ভাল হৈছে আৰু তেতিয়া দিনতটো ফোন নাছিলে কেমেৰাহে আছিল।
সেইটোৱেই আৰু এতিয়া চাবলৈ গ'লে মানে মোবাইলতে মানে ইমান সহজে ফ উঠিব পাৰোঁ, আমি মানে যেতিয়া হলেও উঠি থাকিব পাৰোঁ মন গৈছে ফটো উঠিলোঁ বা ক'ৰবালে গ'লে ফটো উঠিলোঁ, কিন্তু আগতে মানে এটা দুটা মানে সেইটোৱে মানে বিশেষ আছিল আৰু
আৰু কবলৈ গ'লে সেই ফটোবোৰ আমাৰ কাৰণে বহুত বেছি মূল্য বহুতে বেছি মূ মানে মোৰ কাৰণে বহুতে বেছি এনেকুৱা লাগে কি ভাল হৈছে আমি ফটো উঠিছিলোঁ এইবোৰ স্মৃতি হিচাপে আমি ৰাখিছোঁ, মেমৰি হিচাপে
অ' সেইটোৱে সৰুকালৰ ফটোবোৰ দেখিলে ভাল লাগে কিবা এটা আৰু সৰুকালত মানে যাবলৈ মন যায় ন'।
উম' যায় কিন্তু দেই নোযোৱা নহয়।
আৰু তই সেই সৰুতে ৰেডিঅ' শুনিছিলি নে?
উম, শুনিছোঁ। আমাৰ ঘৰ এটা আছিল পুৰণি ৰেডিঅ' তাত ককাই তোৰ কিবা কিবি শুনি থকা যেতিয়া মই শুনিছিলোঁ ভাল লাগিছিল আৰু সন্ধিয়া সময়ত গীতবোৰ যে দিয়ে গীতবোৰ যে লগাই সেইবোৰ শুনিছ সেইবোৰ শুনি বহুতে বেছি ভাল লাগিছিল।
অ'। আৰু সেই সময়ত ৰেডিঅ' বুলি কলে কিবা এটা বিশেষ মানে এটা অনুভৱ আছিল। আমি আমি বাৰু বেছি সময় নাপালো ৰেডিঅ'টো কিন্তু যিখিনি সময় মই পাইছোঁ সেইখিনিও ভালেই লাগিছিল আৰু একদম আমি যেতিয়া মানে বহুত সৰু আছিলোঁ তেতিয়া মোৰ মনতে নাই কিন্তু মাহঁতে কৈছিল সৰু সৰুতে মানে যিখিনি সময় সন্ধিয়া সময়ত গানবোৰ দিয়ে সেইবোৰ শুনিয়ে বোলে শুই থকা শুই থকা আছিলোঁ বোলে।
মানে কি হয় সেই সময়ত ৰেডিঅ'টোৱে এটা মনোৰঞ্জনৰ এনজয়মেণ্টৰ এটা মাধ্যম আছিল আৰু। তেতিয়াতো তোৰ ইণ্টাৰনেট চিনটাৰনেট নাছিলে হয় নে নাই।
অ' সেইটোৱে।
মানে মোৰো আইতাই কৈ তেওঁলোকৰ সময়ত মানে আ আইতাই আৰু মা মাহঁতেও কৈছে তেওঁলোকৰ সময়ত মানে ৰেডিঅ' শুনি গোটেই পৰিয়ালে মানে একেলগে বহি থাকি থ-থকা আছিল আৰু এটা অনু মানে কিবা এটা অনু অনুস্থানৰ নামটো ম‌ই পাহৰিলোঁ তেওঁলোকে মানে সেই অনুষ্ঠানটোৰ বা ৰখি থকা আছিল মা হ‌ওঁক বা মোৰ পেহী হওঁক তেওঁলোকে একে একেলগে মানে বহি এটা অনুষ্ঠান শুনিবই মানে।
উম, সেইটোয়ে আৰু আৰু মানে সেইখিনি সময় আৰু সেইটো সময় বহুতে বেছি ভাল লগা সময় আছিল মই ভাবোঁ মনত। নাই হ'লেও কিন্তু ভাল লগা সময় আছে আৰু এতিয়া। ক'বলৈ গ'লে চবেই খালি মবাইল মবাইল মবাইলতে ব্যস্ত হৈ থাকে মই ভাবো কি। নিজৰ কাৰণে সময় উলিয়াব লাগে আৰু আগতে যেনেকে উলিয়াইছিলোঁ এতিয়া খালি ম বাইলে চবে পিটিকি থাকে।
আৰু এতিয়া মানে সেই সেই সেই দিনত মানে যিটো এটা অনুভৱ আছিল এটা মানে কমিউনিটৰ মানে এটা অনুভৱ আছিল এতিয়া সেইবোৰ মানে নাইকিয়া হৈ গৈছে।
উম, হয় কথাটো কিন্তু। এনেকুৱা লাগে কেতিয়াবা আৰু ফটো আমি যে উঠিছিলোঁ সেইবোৰলে ঘুৰি যাওঁ নেকি মোবাইল চবাইল নোহোৱা কে সেইবোৰ দিনবোৰে ভাল আছিল। এ এনে তই ভাব নাই কি এনে মানে তই ভাব নাই আজিকালি যে মানুহে ফটো বেছি তুলিও সিহঁতে বেছি অনুভৱ নাথাকে মানে সেই ফটোবোৰৰ বেছি মূল্য নাথাকে সেই কথাটো তই ভাবোনে।
অ' আজিকালি সেইটোৱে হৈছে আগতে অ' বিশেষ মুহূৰ্ত আছিল আৰু আগতে যদি
তুলিব লাগে এনেকে ক'লে মানুহে একেবাৰে সাজি কাচি আহিব আৰু এটা দুটাৰ ফটোৰ বাবে সাজি কাচি ওলাই এতিয়া প্ৰতিটো মানে মুহূৰ্ত ফটো হৈ যায় কিন্তু অনুভৱবোৰ কমি যায় এতিয়াতো
চবে ৰেষ্টুৰেণ্টত বহি চব ফটো তুলিব পাৰি বা এনেই ঘৰতে বহি আছ বি ব'ৰ লাগিছে তেতিয়া ফটো তুলিলি সেইবোৰত কিন্তু সেইয় অনুভৱটো নাই আগতে যিটো অনুভৱ আছিল।
উম আৰু এতিয়া কেনেকুৱা হৈছে তোৰ এতিয়া যিবোৰ ফটোবোৰ চাও সেই অনুভৱটো নাহে সে মানে এনেকুৱা নালাগে মনতে নাহে কি অ আমি এনেকুৱা আছিলো তেনে এনেকুৱা আছিলো একোৱে নাহে মনত কিন্তু আগৰ ফটোবোৰ দেখিলে মনত আহে
অ', সেইটো হয় কিন্তু এতিয়াৰ যিটো মানে ফটো তুলিব মানে পাৰি সেইটোৰ কিন্তু- - ভাল দিশো আছে এতিয়া মানে মেমোৰিবোৰ অ সজে মানে ৰাখিব পাৰি। স্মৃতিবোৰ সহজে ৰাখিব পাৰি।
উম ঠিকেই কৈছ তই আগতে মানে কিছুমান মুহুৰ্তয়ে তই ল'ব পাৰিবি আৰু আধা মুহুৰ্ত আমি ল'বই নোৱাৰিছিলো কিন্তু এতিয়া আমি প্ৰতিটো মুহুৰ্তই লব পাৰো সেইটো এটা ভাল হৈ যায় আৰু ম -মোৰ মানে এনেকুৱা লাগে তেতিয়াহে আমি অনুভৱ কৰা নাই কি ইমান লাগে ইখিনি কিন্তু চাগে আমি পিছলে আৰু যেতিয়া ডাঙৰ হ'ম তেতিয়া চাগে আমি ফটোবোৰৰ মূল্য বুজি এই পাম কি ঠিক।
সেইটোয়ে পিছলৈকে ভাল লাগিব আৰু এইবোৰ চাই পিছলৈ বা আৰু কেনেকুৱা- - ধৰণৰ মানে বস্তু ওলাই সেইটোতো আমি নাজানো সেই আমি এই পৰিৱৰ্তনখিনিত- - দেখিল ৰেডিঅ'ৰ পৰা টি ভি টিভিৰ পৰা এতিয়া ইণ্টাৰনেট মানে ম'বাইল ফোন এইবোৰ দেখিলোঁ আৰু বা কিমান কি আহিবলগীয়া আছে
উম সেইটোৱে হয় কিন্তু দেই
সেইটোৱে আৰু বোলে মই আগৰ ফটোবোৰ দেখিছো আগতে বোলে মই ফুৰিবলৈ গৈছো কিছুমান ঠ ম ভাল ভাল ঠত গৈছ মানে তোৰো এনেকুৱা হয় আকৌ ম সেই সৰুকালৰ ঠাইবোৰলৈ মানে যাবলৈ মন যায়নে
উ ইচ্ছা যায় কিন্তু এনেকুৱা আগতে এতিয়া পাম জানো
সেইটো তেনেকুৱো নহয়েই বাৰু ঠাই একেই থাকিলেও মানে আমিতো সলনি হৈছঁৱেই
উম একেবাৰে মানে ঠিক কথা কৈছ তই
সেইটোয়ে আৰু আগৰ দিনবোৰে মানে কেতিয়াবা এনেকুৱা লাগে আগৰ দিন বোৰে ভাল ভাল আছিল মানে দিনটোত যদি মই ভাগৰি যাওঁ তেতিয়া এনেকুৱা লাগে আগৰ দিনেই ভাল আছিল ৰেডিঅৰ দিনবোৰ যে মান সপ দ যে লাগ আৰু মতে যেতিয়া কৈ থাকে বা তেনেকুৱা ধৰণৰ আমি কালচাৰটো পালোঁ হয় ভাল লাগিল হয়
উম, তই ঠিকেই কৈছ আৰু মানে কেনেকুৱা আছিল আগৰ দিনবোৰ তোৰ গান শুনি কটাই দিছিলো ৰেডিঅ'ত আৰু আমি পৰিয়ালৰ লগত সময়ো কটাইছিলো আইতাৰ লগত ককাৰ লগত মাৰ লগত দেউতাৰ লগত কিন্তু এতিয়া আৰু মোবাইল টো আহি যোৱাৰ পিছত আৰু এইবোৰ নাই আৰু আগৰ জীৱনতটো একদম সহজ আছিল এতিয়া অলপ টান হৈ গৈছে আমাৰ কাৰণে সেইয়াই আৰু বাাক কি যদি ক'বলৈ যাওঁ আজি তোৰ লগত এই পুৰণি স্মৃতিৰ কথা পাতি বহুতে বেছি ভাল লাগিল তোৰ ভাল লাগিল নে?
অ', মোৰো বহুতেই ভাল লাগিল কথাখিনি পাতি মানে
উম, ঠিক আছে তেন্তে এতিয়া ৰাখিছোঁ আৰু, পিছত কথা পাতিম ল, কিবা বেলেগ বিষয় লৈ বা বেলেগ কিবা কথা পাতিম।
অ, অ, ঠিক আছে অ, অ, যাম যাম নিশ্চয় যাম।
ঠিক আছে দে।
উম, ঠিক আছে বাৰু।